হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল' হেল্ল' কি খবৰ?
হেল্ল' শুনা পাইছে অ।
অ শুনা পাইছোঁ। কোৱা? অ কি কৰি আছে এতিয়া? অ মব।
এতিয়া এয়া অ অ মই শাক চব্জি অলপ কাটি আছিলো।
হয় নেক-
তাৰমানে এয়া অ এই বাক্ষ্মী শাক কেইটামান ব- তলি আনিছে। অ ঘৰৰ বত- ৰ্তমান ভালেই মই মানে অ বাক্ষ্মী শাক কেইটামান বুটলিছিলো এই ভাটি বিলা এতিয়া তাৰমানে। উ উম খুন্দি পেলাই তাৰমানে ল'ৰা ছোৱালী কেইটাক খুৱাবৰ কাৰণে গাখীৰ সৈতে। তাৰমানে মূ মূৰৰ কাৰণে ব্ৰেইনৰ কাৰণে বহুত ভাল যে।
উম উম।
অ সেইকাৰণে বোলো বুটলি পেলাই বোলো সিহঁতক গাখীৰ সৈতে খোৱাই দিওঁ।
অ এই এনে আছো আৰু।
অ অ।
কোৱা?
কি খবৰ খাতি?
খবৰ খাতি ভালেই মো। ঘৰতো চবৰে ভালেই আছে বাৰু।
অ অ। এয়া কি কৰি এতিয়া কি কৰি অ সাত নমত তাৰ মানে। হাই পাতি থৈছো এয়া লাও শাক আনিছিলো ৰঙালাও আক।
উম, উম।
সেয়া বলোৱা আলুৰ সতিয়ে অলপ এ থথপিয়াকে ভাজি বনাম। সেয়াও খাবৰ কাৰণে বহুত। ভাল, তাৰিছত ভেবেলি লতা পাত সেয়া গছতে লাগে এ আহ। হয় সেয়া খালে পেটৰ কাৰণে বহুত ভাল উপকাৰ হয়। অ থাই কেইটামান ছিঙি আনিলো, আনি বোলে নহৰুৰ সতি বতি আদা, নহৰু এ বোলো পিঠা, আমি কিছুমানে বৰ বুলিও কয় সেইটো এই পিঠা বুলি কওঁ যে। সেইটো বোলো আনি পেলাই উম পিঠা কৰি দিম আও। তাৰছতে আৰু কি আও হয়, দালি চালি আছে সেয়াকে বনাম আও। বাকী এ কি কৰি থা কিবা ব্যৱহাৰ চপে কৰি আছা।
পিঠা বুলিয়ে কয় দিয়কচোন অ, খাবলেও ভাল লাগে সেইটো।
হয়, খাব ভাল লাগে।
অ'হ।
উহ। বৰ্তমান তুমি কি কৰি আছা? এতিয়া কিবা - কিদে ব্যৱসায়ী চ্যৱসায়ী?
নাই নাই একো ব্যৱহাৰেই নকৰো বাৰু।
অ, অ।
আচ
ঘৰতে এনে কি খিনিয়ে আও। মই আকৌ এই আচাৰ - চাচাৰ অলপ বনাও, তাৰমানে মানে এয়া খাই আচ যা সেনেকে অলপ জলফাই আচাৰ অলপ বনাই এনেকৈ বিক্ৰী কৰোঁ। ঘৰতে বনাই ত
বা ব্যৱসায় কি বুলি ক'লে বাই ক ব্যবসায় নকৰো বাৰু।
হয়।
কি আৰু এনেকৈ - এনেকৈ ঘৰতে থাক আৰু।
অহ অহ এনে থাক কে কিবা এটা কৰি থাকিব লাগে তাৰ মানে হাত খৰচ এটা ওলাই থাকে হয়।
হয় নিকি?
অহ অহ অহ। এই জলফাই আচাৰ, মই এতিয়া বনাইছো বাঁহৰ গাজ ওলাইছে যে এই বাঁহৰ গাজ আচাৰ বনাই আছো, বহুত খাই ভাল লাগে ভাল আচাৰ- চাৰৰ। টেঙা কৰিও বনাইছো তাৰ পিছত এ আচাৰ কৰি বনাইছো শুকুৱাই বোলে। উম উম কোনে আৰু কি!
কতো চিনিমা চাই। চাদৰ যে দহী থৈ যে গুঠে।
অ'হ, অ'হ।
অ'হ।
এইটো ভাল হৈছে ঘৰতে গাঠে আৰু। হেল্ল'!
অ।
হেল্ল'!
উ'ম।
হেল্ল! ' নেট নেটৱৰ্কটো অলপ দিগদাৰ কৰি আছে। তুমি দহি গোঠা নেকি চাদৰত?
উম উম।
হেল্ল'!
উ উ উ।
আৰু কো
হেল্ল'।
কোৱা আৰু তুমি কি কৰা?
মই শিপিনী কাপোৰ বওঁ পাতৰশালত। হেললোমৰ উম।
হয়।
অ।
অ, হেল্ল। হেল্ল' হেল্ল' হয় নেকি? আৰু কি কৰা তুমি?